নমস্কাৰ।
নমস্কাৰ- নমস্কাৰ, বাকী ভালেই নহয় আপোনাৰ এতিয়া।
হয়-হয়।
জয় জয়তে আপোনালে, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি মোৰলৈ ফোন কৰাৰ বাবে।
হয়, নাই-নাই একো নাই আপোনালৈ ফোন কৰি মোৰো সৌভাগ্যৱান বুলিয়ে মই ক'ব লাগিব।
হয়। উম, আপুনি এতিয়া কি কৰি আছে। হয় মই ঠিকেই আছোঁ বৰ্তমান, এতিয়া মানে পট থাৰৰ দিন ধৰক একদম মাহঁত পথাৰলৈ গ'ল আমাৰ আজু ককাহঁতো গ'ল লগত তে মই মানে এতিয়া ঘৰতে থাকিবলগীয়া হৈছে কাৰণ সকলোকে পঠিয়াই দিলোঁ যে। ঘৰটো যদি এনেকে আমাৰ ইয়াত মানে চোৰটোৰবোৰ বেছিকে হয়। যদি ঘৰটো উঠাই পিনি এনেকে লৈ যায়, আমাৰ ইয়াত মানে নিগনিৰ নিগনি চোৰৰ উৎপাতটো বেছি হৈছে, মানে নিগনিয়ে যদি ঘৰটো উঠাই লৈ যায়, এতিয়া বহুত ডাঙৰ কথা হ'ব। সেইবাবে ঘৰটো ৰখীয়া কৰি আছোঁ আৰু।
হয়, ঘৰটো উঠাই আনি যদি সিহঁতি গোটেইটো কুটি পেলাই, তেতিয়া ঘৰৰ অৱশেষ খিনিও নাপাব। ভংগ্নাশখিনিও, গতিকে আপুনি সেইটো ভাল কাম কৰিছে আৰু আপোনাৰ আপুনি যিহেতু ধন সম্পত্তিৰে এজন পৰিপূৰ্ণ ব্যক্তি, ইমান খিনি ধন আছে, সম্পত্তি আছে, সেইখিনি যদি সিহঁতি কুটি পেলাই সেই চোকা দাঁতেৰে আপোনাৰ যথেষ্ট ক্ষতি হ'ব।
হয়- হয় আৰু মানে বহুত বৃহৎ- বৃহৎ ডাঙৰ- ডাঙৰ আপোনাৰ নিগনি গম পাইছেনে, বহুত অনিষ্ট কৰিছে মানুহৰ।
মই মানে তেন্তে এটা বিশেষ সকামৰ কাৰণে আপোনালে ফোন কৰিছিলো, সেইটো হয়তো নহ'বই এতিয়া আপুনি যিহেতু ঘৰতো এৰি যাব নোৱাৰে।
আপুনি পৰুৱা বাহিনীয়ে তাকে নিৰ্মাণ কৰক নহ'লে, সিহঁতিটো ভালদৰে আপোনাক ৰক্ষণাবেক্ষণ দিব পাৰিব।
পৰুৱা বাহিনীখিনি মানে এটা কথা হ'ল একদম মানে সিহঁত বহুত দুৰ্বল হৈ আছে আৰু লগতে অতিপাত তে ৰ'দৰ ফলত তেওঁলোকৰ পনীয়া হাগনি হোৱাৰ ফলত মানে এ সিহঁতে একো কামেই কৰিব পৰা নাই। আৰু তেনেকে পনীয়া হাগনি হ'লেতো আপোনাৰ হেৰি হয় এনেকে ৰখীয়া কৰিবলৈও বেয়া, সেইটো কাৰণে মোৰো বেয়া লাগে তেওঁলোকলৈ।
হয়, সিহঁতক হেৰি কৰিব শুন আপুনি মধুৰিআমৰ কোষপাতটো পিচি লগত কিছুমান এনেকুৱা আপোনাৰ ঘৰুৱা দৈবিক কিছুমান মানে দ্ৰব্য থাকে সেইবিলাক খুন্দি তাৰ ৰস উলিয়াই সেই ৰস খিনি সেৱন কৰাব শোন, হয়তো সিহঁতি সুস্থ পাবও পাৰে তাৰ পৰা।
এই সেইবোৰ কৰা হ'ল, মানে কি হৈছিলে আমাৰ আৰু এ এখন বাৰী আছে মানে সেইখনত গছ মানে অকল গছ চছ আছে আছে আগৰ পুৰণা আমাৰ তাত ঘৰ আছিলে মানে। সেইখনত এজোপা বিশাল এবিঘামান মাটিৰে এজোপা মধুৰি গছ আছিলে।
মধুৰি কোঁহপাতটো বাদেই দিয়ক গোটেই গছজোপাই পিচি খুৱাই দিলোঁ সিহঁতক। কিন্তু এতিয়ালে কে ভাল পোৱা নাই মানে কি কৰোঁ আৰু একো উপায় পোৱা নাই মই।
তেন্তে সিহঁতক আপুনি ওচৰৰে ভেটেনাৰী চিকিৎসালয়লৈ লৈ যাওক, হয়তো সিহঁতৰ অপাৰেচন কৰিব লগাও হ'ব পাৰে বা এনেকুৱা কিবা কাৰণো হ'ব পাৰে। আপুনি সোনকালে তালে লৈ যাওঁক, নহ'লে অতুল ডক্তৰৰ লগত এবাৰ যোগাযোগ কৰক।
মানে তাত যদি চিকিৎসা কৰিবলৈ নিওঁ, এতিয়া বাহিৰত উলিয়াই চিকিৎসা কৰি ব লাগিব, কাৰণ ইমান প্ৰকাণ্ড ফৰিংজনী মানে এতিয়া চিকিৎসা কৰাৰ অসুবিধা হয়।
হয়- হয়।
আৰু তেনেকুৱা বিচনাও নাপায় ইমান ডাঙৰ ফৰিংজনী শোৱাব পৰা।
তেন্তে হ'লে সেই যন্ত্ৰ পাতিবোৰ ধৰক যোনবোৰ আপোনাৰ জেং খৰিৰে বনোৱা যোনবোৰ যন্ত্ৰ। সেই যন্ত্ৰবোৰ আপুনি ঘৰলেকে হে মাতি দিয়াৰ ব্যৱস্থাটো কৰক।
হয়- হয়।
বাকী মানে মই ফোন কৰিছিলো আপোনাক, সেই আমাৰ ইয়াত মানে আপোনাৰ ধনিৰাম বৰুৱা কাথনিত সিংহই মানে বৰ উৎপাত কৰিছে। মানুহবিলাকক থাকিবলে নিদিয়া হৈছে, সেইবাবে বোলো আপোনাকেও লগ থৰি মইও যাও লগত আৰু দুজন লৈ চিকাৰ অলপ কৰি মানুহবিলাক অলপ পৰিত্ৰাণ দিও বুলি ভাবিলো মানে বাহুবলি চিনেমাখনৰ দৰে।
হয়- হয়, আপুনি মোৰ লগতে যাব পাৰে তেনেকে চিকাৰলৈ। আৰু আপুনি অলপ যদি ভয় ভয়াতুৰ হয়, তেতিয়াহ'লে যাব নোৱাৰিব কিন্তু।
মই থাকিলে বাৰু আপুনি চিন্তা কৰিবলগীয়া এনেকুৱা কোনো কথা নাই হ'লেও। আপুনি যদি মানে অলপ ভয়াতুৰ হয় তেতিয়া যদি হাৰ্ট এটেক আহি যায় তেতিয়াতো মই ৰিস্ক ল'ব নোৱাৰিম।
হয়, ধৰক ভয়টোতো লাগিবই, ভয় ছয় এইবিলাক মানুহৰ ধৰ্মই আৰু কিবা এটা দেখিলে ভয় লাগিবই। আপুনি সেইবিলাকৰ জড়িত মইতো আগতে আপোনাৰ যোৱা নাই বাৰু তালে, গতিকে মোৰ অকণমান ভয় টো তাত লাগিবই দিয়কচোন।
হয়- হয়।
হয়, হ'লেও আপুনি থাকিলে-আপুনি থাকিলে ধৰক মোৰ ইমান ভয় বিশেষ ভয়টো নালাগে আৰু আপুনি যিহেতু এইবোৰৰ সতি এক্সপাৰ্ট এইবোৰ তে লাগি থকা মানুহ এজন।
হয়- হয়।
বাকী তেন্তে অহা কালিলৈ ওলাব।
হয়- হয়, অহা কালিলৈ আপুনি আহিব প্ৰায় ৰা তি মানে গুচি আহিব, তাৰপিছত আমি চিকাৰলৈ যাম। মানে ৰাতি এনেকে বাঘ চাঘবোৰ বেছিকে ওলায় সেইবাবে ৰাতি যাম আৰু।
হয়। আপোনাৰ সেই জোনাকী পৰুৱাৰ প্ৰকল্পটো কিমান হৈ উঠিছে, এতিয়া ধৰক আমি ৰাতি যদি আন্ধাৰত যাওঁ আমাকতো পোহৰৰ প্ৰয়োজন হ'ব, আপোনাৰ সেই জোনাকী পৰুৱা দল খিনি আপোনাৰ আগে আগে গৈ থাকিব নে-নে, সিহঁতক শিকোৱা হোৱাই নাই এতিয়াও।
তেওঁলোকক সম্পূৰ্ণকৈ সিকোৱা হোৱা নাই বৰ্তমান, মানে যদি আপুনি মই যদি কৈ দিওঁ তেতিয়া যাব পাৰে আপোনালোকে ক'লে তেনেকে নেযাব, এতিয়া মই বিচাৰি আছোঁ চবে কৈ দিলে তেনেকে যোৱা, আন্ধাৰত বিপদত পৰা মানুহে কৈ দিলে তেনেক কে যোৱা আৰু।
হয় -হয়। এই ক্ষেত্ৰত মই কিবা সহায় আপোনাক আগবঢ়াব পাৰিম নেকি, মইয়ো তেওঁলোকক প্ৰশি খন দিয়াব পাৰিম নেকি আপোনাৰ ওচৰত যিহেতু লাখ -লাখ আছে তেনেকুৱা জোনাকী পৰুৱা। গোটেই বিলুপ্ত হৈ যোৱা পৰুৱাখিনি আপুনি অকলেই ধৰি থৈ দিলে।
হয়, আপুনি মোৰ- মোৰ পৰা অলপ কিবা অলপমান নি পিনি তেনেকে প্ৰশিক্ষণ দিয়াবগে পাৰে। মানে স সকলোকে তেনেকে মই অলপমান- অলপমান দি দিম বুলি ভাবিছোঁ, কাৰণ এতিয়া বিদ্যুতৰ মানে মাচুলটো বেছি হৈছে। অধিক মাত্ৰাত, সেইবাবে হয়তো জোনাকী পৰুৱাৰ পোহৰতে কিছুসংখ্যক লোক থাকিব লাগিব। সেইবাবে আপুনি মোৰ পৰা অলপ নিব পাৰে। তেতিয়া বিদ্যুতৰ কোনো দৰকাৰে নাই আৰু।
হয়, মই বুজি পাইছোঁ। মই মানে আপোনাৰ সেই যোনখিনি পাঠ্যপুথি যোনখিনি পাঠ্যপুথিত এই গোটেইবোৰ পদ্ধতি আপোনাৰ সংলিবিষ্ট আছে যেনে সন্নিৱিষ্ট ত' আছে বুলি ক'ব লাগিব যেনে ধৰক উম, কেনেদৰে সিংহ চিকাৰ কৰে, কেনেদৰে পৰুৱাক নিজৰ বস কৰি পৰুৱাৰ দৰে শক্তিশালী সেই জীৱটোক নিজৰ ৰক্ষণাবেক্ষণ দিবলৈ ব্যৱহাৰ কৰে আ আকৌ জোনাকি পৰুৱাৰ দৰে সেই পোকটোকো আপুনি পোহৰৰ বাবে ব্যৱহাৰ কৰে। এইবিলাক মানে মই শুনা পাইছিলোঁ কিছুমান আপোনাৰ কেৰেলাৰ, কিছুমান গুৱহাট এইবিলাক লিপিবদ্ধ আছে বা শিলত খুদিত আছে বুলি যোনবিলাক আপোনাৰ আজু ককাই লিখিছিল।
হয়-হয়।
এইবিলাকৰ ওপৰত মানে মই অকমান গৱেষণা কৰিব বিচাৰোঁ, বা সেই পাঠ্যপুথিবোৰ সেই শিলত খুদিত সেই লিপ লিপিবোৰৰ বিষয়ে অধ্যয়ন কৰিবলে বিচাৰোঁ, আপুনি মোক সহায় কৰিব পাৰিব নেকি এই ক্ষেত্ৰত?
মই আপোনাক সম্পূৰ্ণভাৱে সহায় কৰিব পাৰিম, আপুনি মোৰ ওপৰত অধ্যয়ন কৰিব পাৰে। বা গৱেষণা কৰিব পাৰে এইটো মানে ভাল কথাই ভাবিছে আপুনি তেতিয়া আপোনাৰো অলপ জ্ঞান হ'ব এই বস কৰা বা মানে লালন-পালন কৰাত অকণ সুবিধা হ'ব আগলৈ বা মোৰ পৰা শিকিবওঁ পাৰিব আপুনি।
হয়- হয় আপোনাৰ এই -এই মূল্যবান পাঠ্যক পুথিবোৰ মানে কোনে ৰচনা কৰিছিলে? এতিয়া বহুলোকে কয় আপোনাৰ সেই আজু ককাৰ দিনতে এইবোৰ ৰচনা কৰা বুলি বা আজুক ককাকনো সেই শিক্ষা কোনে প্ৰদান কৰিলে এইটো মানে এটা ৰহস্যয় এতিয়াও।
হয়-হয় সেই শিক্ষাখিনি আচলতে মই প্ৰদান কৰিছিলে, মোৰ জৰিয়তে মই লিখিবলৈ কৈছিলোঁ কাৰণ মই মানে মানে প্ৰশিক্ষণ দি থাকননে কৈ থাকোঁ আৰু তেওঁ লিখি থাকে।
হয় এনেই আপোনাতকৈ আপোনাৰ আজো ককা বয়সত কিমান মান সৰু হ'ব? ধৰক আপুনিতো তেতিয়া হয়তো বহুত ডাঙৰ হৈ গ'ল যেতিয়া আপুনি এইবোৰ পুথিৰ বিষয়ে আপোনাৰ জ্ঞান আহি গ'ল বা বুলি সপোনত দেখা পালে সকলোবোৰ তাৰপিছত আপোনাৰ আজু ককাক লি আৰু আজু ককাই নিজৰ দাত ভাঙি এইবোৰ লিখিছিলে এইবোৰ মানে আপুনি কেনেকে টানমান বয়সত এইবোৰ শক্তি আয়ত্ত কৰিলে?
মুক ধৰা এই ষাঠিমান বছৰত মই পাইছোঁ, তেওঁ তেতিয়া পঁচিছ পঁচিশ বিশ পঁচিশ মান বছৰ আছিল।
হয়।
সিমান মানৰ বছৰতে পালোঁ আৰু।
হয়-হয় আৰু এইবোৰ লিখাবোৰ মানে কেনেকে লিখিলে? ধৰক এতিয়া শিলত লিখাতোতো ইমান এটা সহজ কথা নহয় এইবোৰ বটালি মাৰি-মাৰি শিলত লিখিব লাগে আপুনো কেনেকে লিখালে সেইবিলাক? কি অস্ত্ৰ ব্যৱহাৰ কৰিলে এইবোৰ লিখাত?
হয়-হয় মই মানে ফৰিঙৰ ঠেং ভাঙি ফৰিঙৰ ঠেঙেদি লিখিবলৈ সহজ হয় শিলত সেইটো কাৰণে ফৰিঙৰ ঠেঙে দি লিখালোঁ। মানে ফৰিঙৰ ঠেঙা য ঠেঙাটো যদি আপুনি শিলত লিখে তেতিয়া মানে আ বহি কাগজত লিখা নিচিনাই অনুভৱ হয়।
হয়-হয়। এইবোৰ কৌশল এতিয়া বহুুলোকে নাজানে মানে যাৰ ফলত আমাৰ এতিয়াও জনা বহুত ব্যক্তি ব্যক্তি আছে ধৰক যিসকলে এনেকুৱা বহু কথা জানে যিবোৰ লিখি থৈ যাবলৈ বিচাৰে কিন্তু কাগজত লিখিলে কাগজ খিলা পানী পৰি বেয়া হৈ যাব। বা উই পৰুাই লাগি বেয়া হৈ যাব পাৰে, আৰু শিলত লিখা তেওঁলোকৰ ওচৰত কৌশল নাই সেইবাবে তেওঁলোকে তাত নিলিখে গতিকে আপোনাৰ এই কথাবোৰ আপুনি মই ভাবোঁ এটা প্ৰেচ মিট পাতক আপোনাৰ এই যোনখিনি সাংবাদিক আছে সকলোকে মাতক, মাতি দি তেওঁলোকৰ আগত এইবোৰ ব্যক্ত কৰক তেতিয়া পৃথিৱীৰ আৰু বহু কথা আমি জানিব পাৰিম বুলি মই ভাবিছোঁ।
নহয় এইখিনি যদি কথাখিনি কৈ দিওঁ তেতিয়া মোকতো আপোনাৰ বহু গৱেষণা কেন্দ্ৰলৈ লৈ-লৈ মোক এইবোৰ ওপৰত গৱেষণা কৰিবলৈ লগাই দিব। মই মানে আপোনাৰ বৈজ্ঞানিকী বৈজ্ঞানিকৰ লগত তুলনা হয় যাম। সেইবাবে সেইবোৰলে মই যাব নিবিচাৰোঁ মানে।
নহয় মই কবলৈ গ'লোতো মোৰ হিচাপত আপুনি আমাৰ বৰ্তমানৰ যোনখিনি বৈজ্ঞানিক আছে যোন খিনি গৱেষক আছে সেইখিনিতকৈ আপুনি বহুত আগবাঢ়ি গৈছে। সিহঁতি আপোনাৰ তুলনাত একোৱেই নহয়। আপোনাৰ ওচৰত যোনবোৰ ধৰক প্ৰাকৃতিক কৌশল সকল আছে সেইবিলাকতো তেওঁলোকে জনম-জনম ধৰিও শিকিব নোৱাৰিব। মই ভাৱোঁ আপোনাৰতো এতিয়া বয়স হৈছে, প্ৰায় আপোনাৰ দুশ তিনিশ বছৰ হৈ গৈছে।
হয়।
আপোনাৰ ওচৰত বিশেষ সময় নাই এনে আপোনাৰ ওচৰত কি কয় এইটো? ইচ্ছামিত বৰপ্ৰাপ্ত আপুনি মই সেইটো কথাও বিশেষ ভাৱে নাজানোঁ, গতিকে আপুনি মই ভাৱোঁ খিনি আপুনি কাৰোবাক শিকাই থৈ যাওঁক নেকি?
নাই-নাই মোৰ ইচ্ছামৃত বৰ প্ৰাপ্ত বৰ প্ৰাপ্ত হৈ আছে আৰু-আৰু মই মানে যেতিয়া আপোনাৰ আ শিকাই দিম বেলেগক তেতিয়া তেওঁতো বহুত ডাঙৰ বি বিজ্ঞানিক হ‌ও বিজ্ঞানিক হৈ যাব, তেতিয়া মই হৈ যাওঁ তেতিয়া ম মোৰ কোনো কথা নাই মানে। মই হৈ গ'লেতো মানে বহুতে মোৰ লগে-লগে ঘৰিব আৰু। আপোনাৰ মোৰ লগত চিকিঅৰতি থাকিব থাকিব মানে, গাৰ্ড থাকিব। আৰু ত' সেইবাবে তেওঁলোকক কষ্ট নিদিওঁ বুলিয়ে মই ইমান দিনলৈকে এইবোৰ কাকো একো কোৱা নাই আৰু।
হয়। এতিয়া মানে বয়সৰ লগত কিছুমান প্ৰাকৃতিক ধৰ্ম থাকে যেনেকে ধৰক এ এটা সময়ত যদি মানুহৰ জন্ম হয়, এটা সময়ত মৃত্যু টো হ'ব গতিকে সেই হিচাপ তো মানে আপোনাৰ ওচৰত ইচ্ছা মৃত্যু থাকিলেও দিয়কচোন আপোনাৰ বয়স হৈ আহিলে আপুনি ভালদৰে নেদেখা হৈ যাব পাৰে। বা আপোনাৰ জ্ঞান নাইকিয়া হৈ যাব পাৰে, গতিকে সময় থাকোতে আপুনি নহলে মোকে প্ৰশিক্ষণটো দি দিয়ক। মোকে শিকাই দিয়ক এইবোৰক ক'ত কেনেকে কাম কৰিব লাগে কেনেকে অধ্যয়ন কৰিব লাগে, মোৰ যিহেতু বয়স এতিয়া আপোনাৰ বাৰ তেৰ বছৰ মানহে হৈছে মই এইবোৰৰ ওপৰত বহুত দিন গৱেষণা কৰিব পাৰিম।
হয়- হয়, আপুনি পাৰিব, কিন্তু মানে মোৰ এনেকুৱা এটা পদ্ধ তি আছে যে, ফৰিঙৰ চকু মানুহৰ লগাই আৰু অধিক দেখিব পাৰি। আৰু ফৰিঙৰটো দৃষ্টিশক্তি কিমান আপুনি জানেই।
হয়- হয়, সিহঁতি মানে অ', সিহঁতে ইয়াত ৰৈ- ৰৈ মানে আমেৰিকাত কি হৈ আছে চাই দিব পাৰে।
হয়- হয়। মই সেই তেনেকুৱা মানে মোৰ যদি চকুৱে নেদেখা হওঁ তেতিয়া ফৰিঙৰ চকু লগাই আমেৰিকাৰ লৈকে